শুনিছা ন অ শুনিশছা হৰি কি বুলি কয় আজিৰ দিনটো কেনেকে গ'ল ৰাতিপুৱা পৰা
ৰাতিপুৱাৰ পৰা ঠিকেই গৈ আছে বাৰু প্ৰথমতে ৰাতিপুৱা উঠিলো পৰঠা খালো
হা হা হা হা কৰথা কি ঘৰত ঘৰতে বনাইছা নে বাহিৰৰ পৰা
অ ঘৰতে বনাই মানে অ
অ অ ভালেই হৈছে কোনে বনালে?
মায়ে বনালে।
অ অ ঠিকে আছে দুপৰীয়াাৰ ভাত চাগে খোৱা নাই বনাই আছে মায়ে ন
অ মা আৰু বায়ে মিলি বনাই
বনাই আছে ন অ মই মানে কৰিলো কি মই নটা বজাত উঠিলো দেই বহুত দেৰিকে উঠিলো এ চান্দে অ চানডে আৰু অলপমান হেৰি কৰিলো তাৰপিছত উঠি মই দোকানতে খালোঁ কিবা এটা মানে হেৰি খালোঁ পৰঠা আৰু হেৰি খালো চবজি খালো আৰু চাহ একাপ তাৰ পিছত মই এই মোৰ মানে মোবাইলটো ৰিচাৰ্জ কৰিব গ'লোঁ এক্সোৱেলি মোৰ তাতে বহুত টাইম গ'ল। গ'ল কিয় আজি চানডে দোকান বিলাক বন্ধ আছে নহয়। উম সেইটো কাৰণত তাৰ মানে কি হয় নিজৰ পৰা কৰিব পাৰি মই জানোঁ। কিন্তু তাৰমানে মোৰ কি হৈছে জানো মোৰ জি হেৰিটোত মানে ফোনপে'টোত পইচা ৰাখিলে মই যেতিয়া এ হেজাৰ ৰাখিছো মানে, দুশ টকা কাটি দিয়ে কি হৈছে নাজানো এটা কাটি থাকে পইচাটো গম পাইছা মোৰ কেনাৰা বেংক পইচাটো কাটিলে বেয়া লাগে নহয়, মই সেইদিনাখন দেখিছো মই এটা পাঁচশ টকা থলো লগে লগে থ'ব হেৰি কৰো মই, হেৰিৰ পৰাই লৈ লওঁ মানে দোকানৰ পৰাই লৈ লওঁ তেনেকে, এ হেভি এমাট মই নাৰাখে তাতে খুব বেছি থাকিলে দহ বিশ টকা তাৰ পিছত মই আজি চানডে হ'ল ত' মই ভাবাই নাছিলো কথাটো অ', দোকান বিচাৰি বিচাৰি তেনেকে উম বাইলকি লোক দোকান নাপালো, মানুহ এজনী দেখি পেলাই মোক কৰি দিলে পে'টো কৰি দিলো তেখেতক তাৰ পিছত, মই এইয়া ঘৰলে হেৰি অকমান কিবা কিবি লৈ আহি লোকেল কণী, তাৰপিছত তোমাৰ তেনেকৈ কিবা কিবি আনিলোঁ আনি তাৰপিছত এ, ঘৰতে অকমান হেৰি কৰিলো ধৰা, কাপোৰ চাপোৰ ধুপোৱা আছিলে আৰু অকমান হেৰি খালো মানে, তোমাৰ ইয়াতে দৈ, চিৰা, আৰু কল আকৌ অলপ খাই ললো মানে, আহোঁতে আহোতে মোৰ আৰু ভোক লাগিলেই গম পালা উ খাই ললো, খাই লৈ দুপৰীয়া আজি দুপৰীয়া মানে দেৰিকে খাম, অলপ আগতেহে খালো ন সেইটো, তাৰপিছত মই দুপৰীয়া আজি ঔটেঙা আনিছোঁ, ঔটেঙা মানে তোমাৰ উম, দালিত দি খালে বহুত ভাল লাগে, যিটো কুমলীয়া ঔটেঙা সেইটো মই বৰ ভাল পাওঁ, আৰু ভাজিও খাই বাৰু সেই তেনেকৈ, দুপৰীয়া অলপ দেৰিকে খাম আৰু অলপ আগতে খাই ললোঁ ত' আজি তেনেকে গ'ল, আৰু সেয়া
দেউবাৰৰ দিনতটো উ কবতো ফুৰিবলে নোযোৱা
দেওবাৰৰ দিনটো যাওঁ ফুৰিব, কিন্তু এভৰি চানডে বুলি নহয় আৰু, যাওঁ এনে মাজে সময় কিন্ত মোৰ মানে, ফ্ৰেন্স কেইজন যোৱা কালি‌ গ'ল সিহঁতে চব দূৰত গ'ল মানে মানডে' ইভিনিং আহি পাব মোকো লগ ধৰিছিলে ডিমা হাছাং তেনেকে সিহঁতে বহুত প্লেন, ডিমা হাচাউ হয় তেনেকে গ'ল তাতে সিহঁতে মানে ষ্টে কৰিব কালি ইভিনিং আহি পাব, মই নগ'লোঁ তেনেকৈ মোৰ চাৰি পাঁচজন ফ্ৰেণ্ড গুচি গ'ল, ত' মই এতিয়ানো কাৰ লগত যাম, অকলে গৈও ভাল নালাগে ন সেইটো কাৰণে। আৰু মোৰ চান ছানডে বুলি নহয়, মই যিকোনো বাৰতেই গুচি যাওঁ মোৰ প্লেন হ'লে তাৰপিছত মই আজি নগ'লোঁ আৰু নেক্স চাওঁ। মোৰ মন গ'লে গুচি যাম, মানে বহুত দিন ঘৰত থাকিলে মোৰ কেতিয়াবা বৰ লাগে। মই বোলো বল, আজি যাওঁ আৰু তেনেকে। সেয়া, আৰু মোৰতো ফুৰাৰ চখটো চবতকৈ বেছি হয়। এতিয়া নেপাল যোৱাৰো এটা প্লেন আছে, নেপালৰ কাঠমাণ্ডু কিন্তু সেই সেইটো মানে অলপ লং জাৰণি হয়, মানে অলপ ভালকে টাইম ল'ব লাগিব তাৰ কাৰণে। সেই আৰু। তাৰপিছত, আজি যাবা কৰবাত ফুৰিব।
নাই, নাই, তেনেকুৱা একো প্লেন নাই। কালি ৰাতি গৈছিলো, কালি ৰাতি গৈ লৈ পেলাই অকমান ওলাই গৈছিলো বেছি। দূৰলে নহয় আৰু, এনেই কিবা এটা খাবলে।
উ, অ, অ, ঠিকে আছে।
খালো, লৈ আহিলো ঘৰলে।
অ', ঠিকে আছে, ওচৰতে আছে ন হা হা হা। হম হম, ময় যাও মাজে মাজে পিজ্জা হাতত তেনেকে যাও। যাই মানে এই দুপিচমানহে খাওঁ। খাই পেলাই উ উ ইমান ডাঙৰ পিজ্জা। ডমিনজ ডমিনজতো মই যাওঁ পিজ্জা হাতত দুটাতে যাওঁ মই। তেনেকৈ মানে মই নতুন দেখিলে চবৰ মানে নতুন বস্তু দেখিলে মই টেষ্ট কৰোঁ এবাৰ এবাৰ চবতে।
অ' মই আকৌ মানে পিজ্জা হাতৰ পিজ্জাটোতকে ডমিনজটো ভাল পাওঁ।
অ', অ', দুটাতে খাইছোঁ বাৰু। তেনেকে লৈ আহো কিন্তু কে এফ চি মোৰ বেছি যোৱা নহয় কৰ'বাত এ তেয়া বেছি যোৱা নহয় মানে পিজ্জা হাতত হা হা পেজ কে এফ চি মানে অ' মানে পিজ্জাহাটত যেনেকে যাওঁ সেনেকে কে এফ চিত যোৱা নহয়। এ সেইটো আৰু।
মই শুনিছো শুক্ৰবাৰে শুক্ৰবাৰে কে এফ চিত কিবা অফাৰ থাকে।
অ' নাজানো মই, অ' বাই ওৱান গেট ওৱান অ' মানে তোমালোকৰ কে এফ চি নে অল কে এফ চি?
হা?
মানে অকল তোমালোকৰ প্লেচত নে চব কে এফ চিতে।
চব কে এফচিতে থাকে হ'বলা বৃহস্পতিবাৰ নে শুক্ৰ বৃহস্পতিবাৰ নে শুক্ৰ কবাৰ মই নাজানো দেই মানে অ কোনোবা এটা ডে-ডেইট মানে বায় ওৱান গেট ওৱান মানে এই টু নাইনটি নাইনৰ নে কিমানৰ যে চিক-চিকেন বকেট।
অ' আচ্ছা আচ্ছা।
সেই বাকেট তোৰ লগত মানে আৰু-আৰু এটা বাকেট ফ্ৰীৰি পায়।
অ' তে ভালহে এটা খাই পেলাই এটা লৈ আহিব পাৰিম।
অ' নাইবাতো তোমাৰ কোনোবা ফ্ৰেণ্ড যাব পাৰে টু নাইনটি নাইন টো ভাগ কৰি লৈ এজনে এটা সিজনে এটা ল'ব পাৰে, আমি মানে তেনেকে গৈ খাও।
অ' আৰু কেতিয়াবা কিন্তু মই অকলেও খাওঁ। মানে মানে কেটিয়াবা ধৰা ভোক লাগিল কিবা কামত গৈছোঁ অ' ফুৰিব যোৱাততো বেলেগ কথা।
সময়ত ঘূৰা হয়।
হা হা।
মোৰ মানে কি হয় জানা মোৰ অ' মই যাৰ লগত ঘূৰো তেওঁ মানে ভেজিটেৰিয়ান হয়।
অ' আচ্ছা আচ্ছা আচ্ছা।
সেইকাৰণে মানে অলপ মোৰ প্ৰব্লেম হয় যে মই মানে কেনেকা ভাবো যে মোৰ-মোৰ মানে অকমান অকমানকে চব বস্তু টেষ্ট কৰিব মন যায় হা যেতিয়া আমি ফেমিলিৰ লগত আ ৰেষ্ট ট্ৰেণ্ট তলৈ যাওঁ তেতিয়া মানে কি হয় আমি মানে ধৰক আ ষ্টাৰাৰ পৰা ধৰি লৈ পেলাই অ' এটা এটা বস্তু অৰ্ডাৰ দিও ছবেই ভাগ ভগাই খাওঁ মানে, মানে বেলেগ বেলেগ টেষ্টত কৰিবলে ভাল লাগে ন'। যে প্ৰথম এটা ফ্ৰাই ফ্ৰেঞ্চ ফ্ৰাই দিলা এটা বেলেগ দিলা তাৰ কিবা দিনা হম তেনেকে কৰি লৈ পেলাই মানে অলপ অলপ বস্তু যেতিয়া ভগাই খোৱা হয় তেতিয়া মানে পেটত জেগাও হয় যে গোটেইখিনিত যাবলৈ অ'। কিন্তু মানে তেওঁৰ লগত গ'লে কি হয় মই এতিয়া যাৰ লগত ঘূৰো মাজে মাজে
হয় হয়, হয়।
তেওঁলোকত গ'লে মানে তেওঁ ভেজিত ৰিয়ান মই নন ভেজ এতিয়া মানে তেওঁৰ কাৰণে বেলেগ এটা মোৰ কাৰণে বেলেগ এটা এনেকে লৈ থাকিব লগা হয়। ত' মানে কোৱানটিটিটো কমি যায়।
কমি যায় কমি যায় মই ফ্ৰেন্দৰ লগত গলে তেনেকাই কৰোঁ আমি চবেই এটা এটা লোকা লওঁ। কিন্তু মই মানে হেৰিও কৰোঁ কেতিয়া পাৰ্চনেলি কামত নিজৰ কামতো কৰোঁ ন ফুৰিব তেনেকে খাওঁ বাৰু পাৰ্চনেলি কৰিলে মই তাৰমানে ধৰা এই কিবা অলপ উম, মই তাৰমানে কেনেকুৱা ধৰ এ আধা ঘন্টা কামটো হ'ল বহুত দেৰি লাগিলে মোৰ কিবা এটা খাব লাগে আৰু। তেতিয়া মানে ধৰা মই অ' তেতিয়া কিন্তু মই অকলে খাওঁ আৰু ক'ত ৰ তেতিয়া বিচাৰ খাবতো লাগেই গই হয়নে নহয়?
কিন্তু কিছুমান মানুহে ৰেষ্টুৰেন্টত অকলে গৈ লাজ কৰে দেই। মোৰ কিন্তু লাজ নালাগে।
তেতিয়া মানে মই ধৰা মানে নৰমেলি এই চাহ দোকানক মই চাহ খাব বেয়া পাওঁ। মই তেতিয়া ডাইৰেক্ট তোমাৰ উম, মানে শিলপুখুৰীয়ে গ'লো তাতে ধৰা কিবা কিবি শ্বপিং কৰিলো। শ্বপিং কৰি কিবা এটা খাবৰ মন যায় ত' তাৰ ওচৰতে ডমিন'জখন আছে। ত' মই তাৰমানে নৰ্মেলি চাহ দোকানত খোৱতকে তেনেকে খাই ভাল পাওঁ অকলে যাওঁ আৰু। অকলে গ'লো কল্ড ড্ৰিংক এটা ল'লো পিজ্জা এটা ল'লো তেনেকে অকলে খাই দিওঁ আৰু তেনেকে। আৰু অকমান হা হা অকমান বহি ভালো লাগে। এ দুজন মানে চাই আছিলে মই ৰিচেট যাওঁতে ভাবিছে চাগে ছোৱালীজনীতো কোনো অকলে আছে। সেইটো ভাবিছে নেকি এতিয়া চোৱা মইতো কাম
মানে তুমি কমেই পাবা যোন তটো অকলে বহি থাকে মানে কোনোবা দুজন মানুহ যায় মানে দুজন যায় তিনজন যায় অক অ' অকলে মানে মানুহ তেনেকে নাযায়েই খুব কম সংখ্যক মানুহ অকলে গৈ বহেগে তাত।
হা হা হা ঠিক মই তাৰমানে এনে খাম বুলি ক'লে কিন্তু অকলে নাযাওঁ ফ্ৰেণ্ড লৈ যাওঁ। কিন্তু মই মানে কামৰ মাজত গ যাওঁ ন। সেই কামৰ মাজত গ'লে কিবা এটা খাবৰ মন যায় আৰু।
কিন্তু মানে মই কেতিয়াবা কি কৰো জানানে মই চানডে দিনটো মানে মই এনেই গ'লে বেয়া পাওঁ দেই। সচাঁকে কৈছো চান্দেৰ দিনটো মানে মোৰ অলপ কিবা স্পেচিয়েল খাব মন যায় অ' ন মইতো ৰুমত থাকি থাকিলে কি কৰো চান্দে দিনাখন মোৰ মানে এটা এ স্বভাৱ আছে মোৰ বুলি নহয় মোৰ হওঁক আমাৰ ঘৰত হওঁক মোৰ মাহীৰ ঘৰত হওঁক। আমাৰ মানে আছে যে চান্ডে দিনাখন আমি স্পেচিয়েল খামে খামে মানে অ' চান্দে লাগিলে সিদিনাখন দোকান বজাৰ বন্ধ কৰি দিয়ক কাৰোবাৰ ঘৰৰ পৰা মুৰ্গী উঠাই আনি হ'লেও খাম মানে এনেকুৱা মানে চান্দে দিনটোত মানে মাংস অকন পেটত নপৰালৈকে মানে শান্তি নালাগে।
অ', মই চানডে চানডে আনো মই চানডে চানডে মাছ বা মাংস ৰুমত আনো কিবা।
উম, আৰু আমি মানে চানডে দিনটোত মাহীহঁতৰ ঘৰত থাকিলে এনেকুৱা কে খাওঁ যে ৰাতিপুৱাই গৈ লৈ পেলাই গোটেই বজাৰখিনি কৰি মানে মাহীয়ে মাছ আৰু মাংস চব লৈ আহে। অ', তাৰ পিছত মানে সেই ৰাতিপুৱা সময়খিনিত মানে ৰাতিপুৱা আৰু দুপৰীয়া মিলাই মানে আমি এসজ খাওঁ। হা সেই এসাজটো মানে নাই নাই বাহিৰতো খাওঁ কেতিয়াবা মুভি চাবলৈ গ'লে খাই আহো। নাইবাতো এনেই মন গ'লে কেতিয়াবা মহাৰ অফিচ বন্ধ আছে ব'লা যাওঁ এনেকে হয়। ঘৰত থাকিলে বাৰু বাহিৰত খোৱা নহয় দেই। মানে মাহীহঁতৰ ঘৰত থাকিলে হয় মাহী মানে অকমান মডাৰ্ণ আৰু মাহী মোতকে বেছি ডাঙৰো হয় দছ বছৰ মানৰে ডাঙৰ। উম, ঠিক আছে। উম, ঠিক আছে।